অ কোৱা অ কোৱা?
কি কৰি আছা?
মই এনেই আছো, তুমি কোৱা?
অ মইয়ো এনে আছো, ঘৰতে আছো।
অ বাকী কোৱা, খবৰ পাত কেনে তোমাৰ?
খবৰ পাতি ভালে, তোমাৰ?
বৰ ঠিকেই আছে।
অ কি কৰিলা পিছে আজি?
অ এনেই আজিৰ দিনটো ঠিক ঠাকে গ'ল তোমাৰ কেনেকুৱা গ'ল?
আৰু ঠিক ঠাকে গ'ল ঘৰতে আৰু। ঘৰতে আছো আহ আহ খালো খালো তুমি আহ কিহেদি খালো।
খ, দালি তুমি?
বা পুৰা মাংস মাছ চব একেলগে কিবা পাৰ্টি আছিল নেকি। তোমালৰ আজি।
নাই নাই এনে।
অ আচ্ছা ঠিকে দিয়া।
অ।
আলে। বাকী কি কয় বাকী এতিয়া। কি কৰি আছা।
এতিয়া এনে বহি আছো।
অ অ।
অ আজি বহুত গৰম দিছে।
হোম এ বষুন দিছিলে এতিয়া দেখোন ৰদে দি আছে।
অ গম পাইছো ৰাতিপুৱা দি আছিল বৰষুণ দি আছিল তোমাৰ ভইচটো অলপ জোৰকে অলপ মাতটোহ নাই অলপ জোৰকে কোৱা।
আহা নাই নেকি অন যোৰকে ফেন ওছৰ ফেন চাগে ফেনৰ কাৰণে চাগে মই ফেনৰ ওচৰত বহি আছো। ন
অ এতিয়া জোৰকে আহিছে তেতিয়া অলপ লাহে লাহে আহি আছিল। আকী কিবা আমাৰতো পৰীক্ষা হে এক্সাম হ। তম এতিয়া প্লেনিং আছে নেকি তোমাৰ।
এতিয়া, প্লেনিং মানে একো ভাবা নাই কি কৰো
অ! অ! ঠিকে। ভাবা, এতিয়া ত' আমাৰ একজাম চেকজাম খতম এতিয়া, বহুত কিবা কিবি কৰিব পাৰি। ফুৰিব যাব পাৰি। কতবা কতবা
অ! অ! এনে যাম বুলি ভাবিছো।
কত যাবা পিছে?
চাও কি হয় মানে কেনচেল হয়ে গৈছিলে এতিয়া আৰু ঠিক নাই মানে গলেহে আৰু।
উম ঠিকে মানে ক'ত যামবা ক'ত যাবা বুলি ভাবিছিলা তোমালোকে।
আমি মেঘালয়া চাইত।
অ বহুত ধুনীয়া হয়তো মেঘালয় যাবা যাবা।
অ অ এ-এনে সে। সি আ তুমিতো চিনি পোৱাই।
অ বহুত গৈছো মই তাতে মেঘালয়।
অ, যাবা নেকি আমা ল।
অ, যাব পাৰি কোন যাব পাৰি। কি-কে-কেতিয়া যাবা এনে ভাবিছা, টুৱেণ্টি ওৱান, অ যাব পাৰি বেছিদিন নাই। মই ঘৰত কথা পাতি মানে চাও হা আমাৰ লগৰকেইটাৰো এটা প্লেন আছে আমি যাম মানে ত একেলগে আলোচনা-চলোচনা মই ত' খুজিছে যে আমি গোটেইকেইটা মিলি যাব পাৰি তো যাম এনেকে
আহ অ আহ পাৰি হয়
ঠিকে ভাল লাগিব চাগে বহুত বহুত ধুনীয়া জাগা হয় শুনিছো।
অ কিন্তু মানে বৰষুণ ন! এতিয়া মানে আমি মানে হেৰি এইটো বজ যে
অ।
তাতে তাৰমানে ভি এই বৰষুণ চৰষুণ এইবিলাক ন অ
অ! অ! অলপ জোৰকে কোৱা না তোমাৰ ভইচটো ভাল
অ, মানে সেই জাগাটো মানে ৰিক্স আছে মানে 'ব নোৱাৰি।
অ হয় নেকি।
অ মানে পুৰা মানে গৰম দিনত ভাল আৰু এতিয়া মানে জাগাটো মানে চিজন টো মানে ভাল নহয় ন' সেইটো কাৰণে!।
অ আচ্ছা।
অ' আৰু হেৰি অম্বুবাচী মেলা যে হব যে তাৰ তুমি যাবা নেকি মানে। কিবা দি আছিল ন ইণ্টাৰ্ণশ্বিপ বা কিবা কিবি এনে হেল্প কৰিবৰ কাৰণে ভলঞ্চৰ কাৰণে।
যাব পাৰো চাগে ভাবি আছো তুমি কি কৰিবা? কাৰণ মা কামাখ্যা এইটো পূজা চূজা কৰিব কাৰণে যাব পাৰি।
তাকেতো ভাবি আছো কি কৰো যাও নে নাজাওঁ? যাওঁ।
যাওঁ বলা কি কোৱা।
সেইটোয়েই আৰু মানে বহুত ভিৰ -চিৰ মানুহ- চানুহ এনেকে।
গম পালো কিন্তু‌ তথাপিও তুমি নিজে ভাবা আমাৰ ইয়াতে কিমান ডাঙৰ এটা মন্দিৰ আছে। আমি তাতে যাব লাগে বুলি ময় ভাবো আৰু ইমান ডাঙৰ উৎসৱ এটা পাবা মানে।
কিন্তু আমি তাতে মেইন ভিতৰত ন ক'ত সোমাব পাৰিম।
কিয় নোৱাৰিম আমি যাম নহয় গৈ আমাৰ আমি ইণ্টাৰশিপটো অলপ সময়ৰ কাৰণে কৰি দিওঁ। তাৰপিছত বাকীখিনি টাইমত আমি গুচি যাম।
আচলতে ভলেণ্টিয়াৰ্চৰ কাৰণেও যাব পাৰি।
নহ'লে ভলেণ্টিয়াৰ নকৰিলে এনেওতো যাব পাৰিমে আমি।
অ' এনেওঁ পাৰি যাব।
একেলগে যাম দিয়া আমি কেইটাই।
অ' পাৰি আৰু কোন- কোন যাব?
আছে আমাৰ লগৰ বন্ধু কেইজন আছে, দুজন মান তোমালোকৰ আমি কেইজন মান মিলি আৰামত যাব পাৰো ভাল লাগিব। যাইতো বহুত।
অ' কিন্তু সেইয়া আৰু কষ্ট মানে খোজ কাঢ়িয়ে যাব লাগিব যত গ'লেওঁ। অ'হ সেইটোতো হয়।
বাকী গাওঁ ত যোৱা নাই নেকি?
নাই, নাই যোৱা নাই, যোৱা নাই। ভাবিছিলো কিন্তু এ! যোৱা নাই আৰু
অ' আচ্ছা।
তুমি যোৱা নাই নেকি?
নাই মোৰ মানে অলপ কাম আছে মানে ইয়াতে গুৱাহাটীত কেইটামান ঘৰতে ইয়াতে। ত কিছুমান সেইটো কামৰ কাৰণে মই যাব নোৱাৰিলো নেক্সট বাৰ যাম চাগে ভাবি আছো
বাকী কি কৰিবা মানে পঢ়া
পঢ়াটো এতিয়া ত আমাৰ ডিগ্ৰীতে মই এইটো একজাম টো ত দিলো এতিয়া ছিক্স চেমৰ ৰিজাল্টৰ কাৰণে ৰখি আছোঁ। ভাবি আছো এম কম কৰো নে এম বি এ কৰো কিবা এটা ভাবি আছো মই। পিছে তুমি কি ভাবিছা?
মই মানে একো ভাবাই নাই মই কি কৰিম
যদি চেভেন এইট চেম হয়, হয় আৰু তেতিয়া কৰিম। ছেভেন এইট চেম চম যদি হয়
অ সেনেকুৱা নহয় চাগে আমাৰ কলেজত। যেনেকা লাগি আছে আমাকো হব বুলি কৈছে আকৌ কিবা নাটক ইহঁতৰ কলেজৰ
অ আৰু হেৰি ফেৰৱেল নিদি য়ে নেকি?
ফেৰৱেল আমাক ছাৰে কৈছিল
আমাকো কৈছিল, মানে এক্জাম চলি আছে ন জুনিয়ৰ বিলাকৰ।
কৈছে প্ৰিঞ্চিপাল ছাৰে দিম বুলি আমি যিদিনা লাষ্ট ডে‌ আছিল, এতিয়া ছাৰৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া ছাৰে যী মন যায় দিব ছাৰে যী মন নাযায় নিদিয়ে আৰু।
অ নহয় মানে হেৰি আহ কি হয় ৰবা ফৌৰ্থ চেম নকি নে কি অ হয় চাগে এক্জাম চলি আছে।
অ গম পাইছো ফৌৰ্থ চেমাৰ একজাম চলি আছে সেইটো
অ অ ইহঁতৰ এক্জামটো শেষ হোৱাৰ পিছতহে আমাৰ মানে দিব।
সেনেকুৱাই হব লাগি আছে দেখা যাব এতিয়া কি হয়।
উম উম উম। কি?
বাকী আজি কিবা প্লেন আছে নেকি আজি বা
আহ নাই নাই নাই নাই এইকেইদিনত ঘৰত একো প্লেন নাই তোমাৰ
ভাবি আছো এইকেইদিন এইকেইদিনটো অলপমান টৰ্নামেন্ট সদৌ টনামেন্ট খেলিব আহো ক্ৰিকেট খেলা থাকে আমাৰ ত মই তাতেই যাওঁ বেছিভাগ খেলিবৰ কাৰণে অলপ পিছত যামেই মই ত ঘৰৰ পৰা ওলাই যাওঁ আৰু মই চাগে অলপ আধা ঘণ্টা পিছত খেলিব যাম আৰু
অ এতিয়া ঘৰত আছা
ভালে হৈছে কিবা খেলা চেলা খেলা নাই খেলা লগৰ কেইটাই
নাই ইমান খেলা এ খেলা মানে খেলা নাযায় মানে ঘৰতে থকা যায়তো
অ অ এ আগ স্মৃতিবোৰ মনত নাই নেকি আগত আগ স্মৃতিবোৰ মনত নাই আগতে কি খেলি
অ সেইটোৱেতো আগতে গম পামে।
খেলা গৈছে
অ এতিয়া তো মানে লগো নাই নহয় তেনেকে।
গম পাইছোঁ গম পাইছোঁ স্মৃতিবোৰ কেতিয়াও পাহৰি নাযাওঁ।
অ সেইটো হয় হলেও খেলিব লাগে মাজে
এতিয়া ওলাবা তুমিয়ে ওলাবা কেতিয়াবা খেলিবা আমাৰ কলেজৰ আৰু কিবা কলেজত যে কিবা কৈ আছিল যে হ'ব বলি যে কিবা কাৰাতে তুমিও কৰিবা নেকি?
অ নাই নাই কাৰাতে মই নকৰোঁ।
অ শিকিব পাৰা ভাল হয় টো।
উম সেইটো তো হয় আৰু হেৰি ওলাইছিলে নহয় চিনেমাৰ মানে ৰিপৰ্টিং।
অ গম পাইছো। চও মই ভাবি আছো এতিয়া মানে যেতিয়া হ'ব আহক জনাই দিম বুলি কৈছে এতিয়ালৈকে জনোৱা নাই নহয়। জনালে চাই লওঁ ঘৰত মই আলোচনা কৰি মনে ভাবি আছো কি কৰো।
মানে হেৰি মানে পোন্ধৰশ টকা টো এবাৰ দিব লাগে।
অ সেইটো ভালে তথাপিও চাও এতিয়া।
অ সেইটো হয় আৰু ডাৰেক উম আৰু মানে ডাইৰে্ক আৰু মানে সেইটো শিকাৰ পিছত কিবা পাওঁ নে নাপাওঁ সেইটো কথা।
অ সেইটোও মেইন মই সেইটোয়ে ভাবি আছো এতিয়া দেখা যাব। বাকী। এতিয়া কি কাম কৰিবা হৈছে নে? কি কৰিব ভাবিছ এটা এক্জাম চেক্জাম দি কিনে।
অ সেইটোয়ে ভাবিছো অমৰে কথা। পোৱাটো নাই একো।
অ আচ্ছা। বাট অ চাই আছো এইকেইদিন কাম অলপ বিচাৰি আছো চাও কবাত যদি ভাল চা ই কাম য দি পাওঁ মই তোমাক জনাই দিম দিয়া। টেনচন ল'ব নালাগে। এ পাইছিলো দুটামান কাম মানে বহুত দূৰত হয়। ত' অলপ গম এই মানে বহুত দূৰ- বহুত দূৰ আমাতকে। ইমান দূৰতো যাব নোৱাৰি যি। সময় বহুত যাব আহা জোৱাত। তে মই সেইটো ম মানা ভাবিলো না নকৰো তাতে। ওচৰতে বিচাৰি আছো, তুমিও চোৱা তুমি যদি ক'বা পাব পৰা ওচৰত আমাৰ ই
নাই-নাই মানে এইটো অফ চিজন যে। উম। কি বেলেগ হেৰি হ'লে পাৰে। কিবা চিজন থাকিব লাগিব, তেতিয়াহে মানে আৰু ।
কি কৈছা।
কিবা চিজন থাকিব লাগিব তেতিয়া
অঁ -অঁ।
মানে ফেষ্টিভেল এইবোৰ এ মানে
গম পাইছো গম পালো কি কৈছ ইভেন্টৰ সময় সেনেকুৱা
এতিয়া একো নাই যে আৰু।
দিয়া ঠিক আছে, দিয়া কালি কথা পাতিম হা।
অঁ -অঁ, ঠিক আছে
অঁ দিয়া।